অ', ক'ত আছ?
এ ভাতকিটা খাই উঠিছোঁ।
কিহে খালি ভাত?
তই এতে।
অ' এয়া ভাত-চাত খাই কলেজলৈ ওলাই আহিছোঁ আৰু।
ক'ত পালিহি?
মই এই মধুপুৰ পাৰ হৈ আহিছোঁ।
চম্প ঘৰ নেযায় নেকি?
যাব। সিহঁতি মধুপুৰতে আছে। আমি কেইটা আহিলোঁ আও। অ' গৰমটো ইমান নহয়। আকৌ এতিয়া বৰষুণ পৰো - পৰো কৰিছে। তাকেহে। তই টাইমত আহিবি?
বৰষুণ আহিছে বাৰু।
কিমান মান টাইমত আহিবি?
যাম আৰু। মোৰ লগৰটো আহিলে যাম বাৰু। তহঁতক লগ কৰিম গে।
হ'ব। গেম-চেম খেলিব লাগিব কলেজত।
অ' খেলিম - খেলিম - খেলিম। তাহতি কেইটা ছেণ্টাৰত আছে? ক' - ক'। অ'। চাইকেল লৈ যাবিগে নেকি? নাজানো নহয়। মাতিব লাগে- মাতিবই লাগে। নাজানো নহয়।
তাকেহে, আমাৰ অনুষ্ঠানটো বৰ সৰু কৰি থৈ দিয়ে।
চেণ্টাৰ নেটৱৰ্কৰ প্ৰব্লেম, নেটৱৰ্ক।
অ' ৰ। শুনা নাই নি ভালকে?
শুনিছ নে? খাও শুনিছো শুনিছো, শুনিছো শুনিছো। কিহ
এক্সিডেণ্ট হ'ল এনেই।
অঁ তহঁতি দেখিলি নে কি
দেখিছোঁ মানে ৰাস্তাটো সৰু যে আমাৰ এইবিলাক যাতায়ত ব্যৱস্থাটো বেয়া নাই আমাৰ পিনে।
অ
সেইটো কাৰণে চৰকাৰে সেইটোৰ ওপৰত অকন গুৰুত্ব দিব লাগে।
তাকেতো এই টাৰ্ণিং বিলাকত স্পীড ব্ৰেকাৰ দিব লাগে
ৰা ধৰ ৰাস্তাটো যেনি তেনি খাল আছে ৰাস্তাটো বেয়া হৈ গৈছে ন
আৰু আজিকালি চাবি স্পীড ব্ৰেকাৰবিলাক দিব ওখ ওখকৈ দিব বহলকে নিদিয়ে
এই আপাল আৰু হে এক্সিডেণ্ট হয়
যাৰ ফলত বাইকৰ চকেটবিলাক বেয়া হয়
কালভাৰ স্কপিঅ এখন আহি আছিলে এইপিনে ট্ৰাক এখন আহিলে স্পীড ব্ৰেকাৰটোৰ ওচৰতে খাল এটা আছিলে
অ
অথনি মানে স্কবি এখনে দাইক টাকখনক মাৰিয়ে দিলে।
উম স্কপিয়খন চাগে গোটেইখন গুচিয়ে গ'ল আও
স্কবি এখন মানে ট্ৰাকখনৰ তলত সোমালে এটা স্পট দেট আৰু দুটা মেডিকেল নিছে।
অ এই তহঁতি যাওঁতে বৰ বেয়া বস্তু দেখিলি দেখোন আজি
অ আমি অকমানতহে বাচিছো গোটেই এতিয়া মানুহ চানুহ হৈ আ অ
উম! সেইকন জেগাত সেইকন জেগাতে দে অ লৈ আহিম লৈ আহিম সেইখন জেগাদি ত যাবলৈ ভয় লাগিব নহয়
তাকে মানুহ চানুহ গোট খাই আছে একো নহয় ইমান
একো নহয় দে হৈ থাকে
এতিয়াহে যদি কিবা এটা হয় ৰাস্তাটো ভাল কৰিব চাগে আৰু
অ কৰিলে হ'ল আও দে
চাৰিটামান আহি আছো এই ৰন ণ্টু আহিছে দিব্য আহিছে
অ তুলুম হত আছে নাই
কোন?
তুলুং তুলুং য়বৰাজ
অ য়ুৱৰাজ য়ুৱৰাজ চোন হেৰিয়ত আছে চেণ্টাৰতে আছে চম্পকৰ লগত।
অহ ঠিকে আছে ঠিকে আছে বৰষুণৰ নিদিয়া আগতে যোৱাটো ভাল মোৰ লগত
তাকেহে দিব লাগিব তুমিটো এতিয়া মানে আমাৰ মানে ইমানে বেয়া ই ঠাণ্ডা মানে ঠিক নাই উম!
বৰষুণ দিলে পচি যাব
অ কলেজত সেই গেম চেম খেলিব
অ খেলিব লাগিব, খেলিব লাগিব।
অ তোৰ টাইম কিমান
হা
তোৰ প্ৰাইমেৰী লেভেল কিমান
মোৰ পাইমেলি লোৱা নাছে
হয়ঠ
হা
গেমৰ আই ডি লেভেল কিমান?
অ গেমৰ মোৰো টুৱেণ্টি ফাইভ আছে
অ অ
ঠিকে হৈছে মই নতুন আহি দিম এই মোৰ আগৰ একাউণ্টটো মই লগ ইন কৰা নাই সেইটো বেছি দিলোঁ এই ঋকি দ ঋকি শইকীয়া বুলি কোৱা ল'ৰা এটাক দিছিলো সেইটো একাউণ্ট। পাঁচশ টকাত বেছিলোঁ বেছি নহয় অ সেইটো চিষ্টতি ওৱান চিষ্টতি আছিলে থটি ওৱান হ'ব হ'ল আৰু মই তাক দি দিলোঁ এতিয়া মই এতিয়া মানে মই নতুন মোবাই ললো যে নতুন মোবাইল নতুনকে লগিন কৰিছোঁ। মই অ ফাইভ জি হয় এতিয়া নতুনকে মই ফেচবুক লগ ইন কৰি নতুন ফেচবুক খুলি নতুন
অ নতুন আই দি ন
নতুন আইডি এটা খুলিছোঁ টুৱেটি ফাইভ হৈছেগে কিন্তু মই তোমাৰ দুসপ্তাহতে টুৱেণ্টি ফাইভ লেভেল কৰি দলোঁ
ফ্ৰীফায়াৰটো নাইননিভাৰ্চাৰটটো আমাৰ গুৱাহাটতে পাতিলে ন
অ গুৱাহাটীতে পাটিলে অ ভালে হৈছে, ভালে হৈছে আমি তাত থকাহেতেন গ'লোও হেতেন আৰু। এ ফাষ্টটো ইনষ্টাগ্ৰামতটো ফালি আছে
অ ধুনীয়া লাগিছে আক ন খেলি ধৰ মেক্সিম
অ মজা লাগিছে দেখি একদম চেছম টু চছেম
অ আই ধৰা ফিৰিকে দি আছে নহয় তই উলিয়াব পাৰলি হয়।
আহ
খেলিবি গেমটো দিয়া ওলাই যাব।
অ, খেলিম অ
উম মাহঁতৰ ভাল ন ঘৰ
মাহঁতে ভালেই অ আ মাহঁতে ভাত চাত খাই উ দিছে
দেউতা কামলৈ গৈ থাকে না আজিকালি? স্বাস্থ্য পাতি ভাল নহয় এক্সিডেণ্ট হ'ল ইয়াত গম পাঅ নে
কত
আমি আহি থাকোতে আক এটা এক্সিডেণ্টত ৰাস্তাটো জহপা মানে এক্সিডেণ্ট হৈ থাকে ইয়াত প্ৰায়।
উ
এইবাৰ টমটম এখন এইবাৰ টমটমখন পাল্টি মাৰি দিলে
অ এই হেৰি হ'ল চাগে তোৰ খালত সোমাই
উম তিনিটা চকা যে টম -টম বিলাকৰ।
অ সেইদিনাখানে বজাৰৰ পৰা ওপৰত লেপ তুলি উঠাই আনিছিলে এখন বেকাই হৈছিল চিধা কৰিয়ে পৰিলে কেচিয়া হৈ
তাকে সে এইবিলাক দেখিলেহে মনটো বেয়া লাগে কলেজলৈ ওলাই আহিছিলো ধুনীয়াকে এই দুটা এক্সিডেট দেখিলো এতিয়া লাগে
উম আৰু কিমান হয় বা তাকেইতো অ কলাম নাই এইবিলাক কান্দ গীয়ান নাই
উম আৰু ফেচাজ বুলি কলে কলেজলৈ যাবলৈও ভয় লাগে গম পাঅ নে
তাকেটো ভয় লাগে অ
হয়
বাৰুকে আজি বতৰটো ঠাণ্ডা কৰিলে দে
উ তোমাৰ ফেচাৰ্জত কলেজৰ কাজিয়াবিলাক বেছি হয় মানে
বেছি গা বেছি সেইটোও হয় বাৰু
ইবাৰো ইবাৰো কুলি চ আহিছে ন আমাৰ ইাৰ পৰা কলেজৰছেকেণ্ড ইয়াৰৰ বাাৰ তিনি মানক নিছিলে আমি যেতিয়া ফষ্ট ইয়েৰ আছিলো অ বাইক চাইকৰ লৈ গৈছে সেহতক। তাকেহে তই কিমান মান টাইমত আহিবি।
তাকে মই যাম এতিয়া তোৰ চাৰে দশটা হ'ব। হ'ল নেকি মই এঘাৰ বাৰটা মান বজাত তাত পাই যামগে।
অ - অ আমি এয়া কলেজ পাও - পাও আৰু কলেজত বহুত দূৰ
উম ক'বই নালাগে আৰু বহুত জেগাৰ পৰা আহিব নহয়। হম
খেতি বাতি কেনেকোৱা? অ, তহনতৰ নদীখনৰ পৰা কিবা অসুবিধা হয় নহয় - নহয়।
হৈছে - হৈছে তোৰ বৰষুণ যেতিয়া দিয়ে নদীবিলাক ভাগি যায় পুখুৰী ভাগে উম,
আহ
কি কৈছ আকৌ কচোন।
অনিষ্ট কৰে নে নদীখনে মানে কঠিয়াল
কৰে অ, নিয়ে - নিয়ে বহুত নিয়ে এটো উপায় নাই নহয় নদীহে আৰু যাবই। অ, সেইটো ভাল হয় বাৰু পলসুৱা মাটিতো পৰে ন।
উম, আৰু আমাৰতো এইপিনে খেতি বাতিয়ে মেইন আহ নহয় আমাৰ অসমীয়া মানুহ।
অ, ইমান নহয় তাকে জাপানত বেছিকে হয়তো ধৰি ল।
অ, কেনেকুৱা ধৰণৰ খেতি কৰে তহতৰ মানে ধান কি?
এইটো আইজোং চকুৱা বৰা ৰঞ্জিত তেনেকুৱা ধৰণৰ কৰে আৰু।
মানে যেতিয়া খেতি হয় তাৰপিছত বেলেগ কিবা শস্য খেতি কৰে নে মানে ধৰ এইবলাক কিবা যে কৰিব পাৰি উম, মাটিমাহ চাটিমাহ।
অ, কৰে - কৰে তোৰ মাটিমাহটো কৰে ক'বলৈ গলে মাটিমাহটো বেছিকে কৰে।
অ, তলত বেচিব পৰা হয় নহয় তেনেকে ধান চান।
আমাৰ বেচে তোৰ তিনি চাৰি কুইণ্টেল পাচ কুইণ্টেল তেনেকে বেচে। আমাৰ অ, বেছে। নিজলেও থৈ খাবলে। অ, যাই - যাই - যাই।
তাৰ মানে আমাৰ ঘৰ আমাৰ মুখ্যমন্ত্ৰীয়ে ভাল কৰিছে আকৌ ধানৰ এইটো দামটো বঢ়াইছিলে ন।
অ, দামটো বঢ়াছিলে ভালে কৰিছে।
অহ, উনৈশ পঞ্চাশকে দিছিলে হয় নহয়।
পঞ্চাছ কে দিছিলে।
ভালো কৰিছে বেয়াও কৰিছে ধৰ মূল্য বৃদ্ধি ইমান বাঢ়িছে এতিয়া।
অ, তাকে।
ধৰ মূল্যবৃদ্ধি ব়াই আছে বহা যিবিলাক বেয়া বস্তু বিলাকৰ ওপৰত মূল্যবৃদ্ধি বঢ়াব লাগে
অ, সেইটোৱেইটো।
এইবিলাক শিখৰ ধৰ গোটখা চোট খা মদ ভাং কিন্তু সিহতি এতিয়া চৰকাৰখনে কি কৰিছে ভাল ভাল মানে খাদ্য বস্তু বোৰ হে বঢ়াইছে।
খাদ্য বস্তুও বহুত বাছে সেইটো হয়। ত' তেল - তেলত বেছিকে বঢ়াইছে এতিয়া তে পেট্ৰল ডিজেল বহুত বাঢ়ি গ'ল বহুত বাঢ়ি গ'ল।
উম
বেছিকৈ খুচুৰা দোকানবিলাকতো ক'বই নালাগে।
হ'লছেলততো অলপ কমত পালেও খুচুৰা আমিতো খুচুৰাবিলা আনিব লাগিব না আমি খাবৰ কাৰণেহে আনো।
অ, হেইটোৱেইটো। এতিয়া গা পা ধুই ওলাই আছোঁ লগৰতো আহিলে যাম আৰু।
অ অ বাইকত নে চাইকেলত?
তাৰে ভালকে ৰাস্তা অৱস্থা সেহে যাবলৈ ভয় লাগিছে তই কথাটো কোৱাৰ পা। লাহে লাহে যাব লাগিব তাত লাহে লাহে যাবলে ক'ব লাগিব।
উম উম।
ঠিকে আছে এয়া শুনিছেই নহয় গাড়ী মতৰ আৱাজ আহি আছে।
অ
গাড়ী মটৰ আবাজ বোলো আহি আছে শুনিছো
উম মই ৰাস্তাত আহি আছোঁ যে।
অ
মন্ধটো প্লেন
গৰমৰ বন্ধত মইতো এবাৰ মোৰ বাহতৰ ঘৰত থাকিব যাম। উম গুৱাহাটীত যদি থাকিব যাওঁ মই ফিফা সেইটো চামগে চাগে
অ গুৱাহাটীত আমাৰ গাঁৱতকে গুৱাহীত বহুত অৱস্থা বেটাৰ পদ
সেই কবই নালাগে। সেইটোৱেতো হ'লেও যাম আও। যাম আৰু এবাৰ চাই আহিমগে।
উম উম।
গাঁৱত থাকিনো কি কৰোঁ আকৌনো গাঁৱততো থাকিমেই আ
গুৱাহাটীতে ভালকৈ
অ ভালেই ভালে আৰু চবৰে ভাল বাৰু।
অ গুৱাহাটীত পানী নাটনি বহুত নাট- তো ক'ব পাৰি এটিং পানীৰ কাৰণে মানুহ মৰি থাকে
অ আমাৰ মাহীহঁতৰ গৈছিলোঁ মানে।
উম
পাৰিম নেকি আগতে।
সেইকাৰণে মৰি থাকিব লাগে।
কি? তাকেহে।
এই আমাৰ ইয়াত আমাৰ তাত তাত বৰষুণ দিছে ন আমাৰ ইয়াত বৰষুণ দিছে অ।
অ অ তই এতিয়া কি জুলাইত যাবি মাহীহঁতৰ ঘৰলে?
অ
জুলাইত বা হতৰ ঘৰলে যাবি? তই কি বা লোৱা এটা নহয় জানোঁ?
অ ফাইবলে পাইছেহে।
অ।
গুৱাহাটীতো ধৰ প্ৰাইভেট পঢ়াব লাগে আৰু।
প্ৰাইভেটত পঢ়াব লাগে অ পইচা দিব লাগে।
পইচা যাই ৰুম ভাড়া পা ধৰি লৈ।
ৰুম তাকেতো ৰুম ভাড়া আহ পিনে খৰচ পাতি আছে তাতে তাতে বাইক এখনো ললে সেইখনও ইনষ্টলমেন্ট দিব লাগে।
অ অ অ আমাৰো ঠাৰ এখন ল'লে নহয়।
অ থাৰ ল'লে নেকি কিমাননো পৰিলে?
থাৰ নে সেইটো তোৰ বেষ্ট মডেলটো লৈছে টুৱেণ্টি ফাইভ পৰিলে
অ টুৱেন্টি ফাইভ পৰিলে ঠিকেই আছে ঠিকেই আছে মানে তোৰ ডাউন পেমেণ্ট কেচ দি লেছে নে ইনষ্টমেণ্টট
যে ইনষ্টল কি আছিলে দাওন প্ৰেমেন্ট অ
ডউন পেমেট